ভাল উ ভাল ভাল তোমাৰ কি খবৰ
অ ভালেই দিয়া চিনি পাইছা
পাইছো পাইছো পাইছো
অ আচ্ছা বাকী ভাল নে ঘৰত অঁ আছে দিয়া আমাৰো ঘৰত থিকে আছে বাকী সেই কি কয় অ পৰীক্ষা খতম হ'ল
খতম হল খতম হ'ল মানে এতিয়াতো খতম হৈছে আৰু
অ বাহ গৰমৰ বন্ধ আহিল চাগে ন
অ হয় আজি উম হা
অ কোৱা কি কৰিছিলা অ অ অ অ কোৱা
ভ্ৰমণৰ বিষয়ে আজি অলপ আলোচনা কৰো কেনেকোৱা কি মানে ভ্ৰমণ কিমান ভাল মানে সেই
অ আচ্ছা দিয়া ঠিক আছে।
জানা মানে ভ্ৰমণৰ বিষয়ে তুমি আৰু ক'ব পাৰি মানে
ভ্ৰমণ আহ ভ্ৰমণ মানে কি তোমাৰ উম ভ্ৰমণ শব্দটো তোমাৰ আহ মানে শুনিয়ে কিবা এটা ভাল লাগে মানে ধৰিলা তুমি আহ মানে ধৰি লোৱা এতিয়াতো গৰমৰ বন্ধ আহি আছে। আৰু গৰমৰ বন্ধ ন্ধত কি কয় তোমাৰ মানে ভাবিছোঁ এইবাৰ ভালকে এটা ভ্ৰমণ কৰিম বুলি। কিন্তু কত জানা আমাৰ অসমতে
আচ্ছা বা আৰু কোৱাচোন বাৰু এই কি কয় তুমি এ অসমৰ ক'ত ক'ত গৈ পাইছা এনে ভাল ভাল ঠাই
উম অসমতো ভ্ৰমণ কৰিব লগা বহুত ঠাই আছে চেইম যদি ক'ব লাগে গুৱাহাটীতো বহুত খিনি আছে গুৱাহাটীৰ আমাৰ উমানন্দ উমানন্দ মন্দিৰ ফুৰিব পাৰি। বালাজী মন্দিৰ বুট বৈশিষ্ট মন্দিৰ এনেকোৱা বহুত ভ্ৰমণ কৰিব লগা আছে অসমৰ ত ৰাষ্ট্ৰীয় উদ্যান ত' বহুতো কেইখন আছে। উদ্যানো আছে তাতো কিবা বন্ধৰ দিনত বা ভ্ৰমণ কৰিব পাৰি। মানে ভ্ৰমণৰ মানে নিজৰে মানে এটা ফোৱাৰ যেতিয়া ভ্ৰমণ কৰা যায় ত' ভ্ৰমণ কৰিলে মানে এনে ফূৰ্তি বা আমেজ এটা আহে যে বহুত নতুন নতুন কথা শিকিব পাৰি
বাকী তুমি এনেই আমাৰতো ৰাষ্ট্ৰীয় উদ্যান বহুত কেইখন আছে তাৰে তুমি মানে কোন কেইখনত গৈ পাইছা এতিয়ালৈকে বৰ্তমান
মই এনে কাজিৰঙা গৈছিলো এবাৰ ফুৰিবানে গৰম বন্ধত ত ভাল ভালে লাগিছিল তাতে হা
অভিজ্ঞতাটো অলপ জনাবা নেকি? কেনেকোৱা লাগিছিলে মানে মই ভাবিছোঁ আৰু এইবাৰ যাম বুলি গৰমৰ বন্ধত
হয় অভিজ্ঞতা হলে বহুত খিনিয়ে ভাল কাৰণ তাতে অ থকা লোৱাৰ পৰা ফুৰাৰ পৰা মানে কাজিৰঙাটো এশিঙীয়া গড়ৰ বাবে বিখ্যাতে তো তাৰপৰা কলৰ গুও, কলৰ গু দেখা পাও পোৱা যায় তাতে থকা লোৱা খিনিও বহুত সু সুবিধাজনক। এতিয়াতো বহুতো মানে চৰকাৰো বহুতো তাতে মানে কাজিৰঙাৰ কাৰণে বহুতো এতিয়া নতুন নতুন হে বনাই আছে প্ৰকল
অ আৰু তোমাৰ এইয়াত জীপ চাফাৰীৰো, হাতী চাফাৰীৰো সুবি আছে।
অ জীপ চাফাৰীও মানে জীপ চাফাৰীও সুবিধা আছে। হাতী চাফাৰী এনেকুৱা মানে সিমান নকৰে, কাৰণ হাতী চাফাৰী অলপ মানে সেই টাইপত মানে ৰিক্সা টাইপতো পৰি যায়। ত সেইকাৰণে জীপ চাফাৰী জীপ চাফাৰ কৰা দেখা যায়।
আচ্ছা আৰু বাক এশেঙীয়া গঁড়ৰ গড়ৰ উপৰিও মানে ইয়াত হাতী, বাঘ আৰু বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায়।
অ দেখিলো, দেখিলো আৰু ব বহুত খিনি দেখিলো আৰু গছ-গছনিবিলাকো বহুত মানে বহুত সুন্দৰ মানে মানে প্ৰাকৃতিক দৃশ্যবিলাক বহুত চাই বহুত বহুত খিনিয়ে ভাল লাগে।
উম।
এনে তুমি কবাত কেতিয়াবা গৈছ নে এনে ফুৰিব?
মই তোমাৰ এবাৰ অ উম যোৱা বছৰ গৈছিলো তোমাৰ শিৱসাগৰ গৈছিলো। আৰু শিৱসাগৰৰ, হয়। ভাল লাগিছিলে। তাৰ মানে ইতিহাস বহুত ইতি ইতিহাস আছে ন জড়িত আমাৰ লগত।
হয়।
আৰু তাত মানে বহুত পৰ্যটক ভৰ্তি হৈছিলে আমি যিখিনি সময়ত গৈছিলো।
উম হয়।
উম তাৰে ভিতৰত তোমাৰ বহুত কেইটা ঠাইত গলো বাৰু। যেনে মানে আহ ৰ এটা, দুটা, তিনিটা, চাৰিটা এনেকে মিলি কেনে তোমাৰ যেনেকে ৰংঘৰ গলো, তলাতল ঘৰ গলো, কাৰেং ঘৰ শিৱদল গ'লোঁ। আৰু গ'লো মানে তাতে আছে ওচৰতে। মানে এটা আনটোৰ ওচৰতে হয় যে সেইকাৰণে মানুহ মানে দূৰ যাব লগীয়া হোৱা নাছিল। তাৰ ওচৰতে আৰু সকলোবোৰ। আৰু বাকী তুমি ক'ত গৈছিলা?
মই এনেই শিৱসাগৰত গৈছিলো এবাৰ। বহুত মানে আগতে বহুত ছয় বছৰ পাচ বছৰ আগতে এনেকুৱা গৈছিলো আৰু আৰু এনেকুৱাই মানে যোৱা নাই। শিৱসাগৰ গুৱাহাটীতটো গুৱাহা গুৱাহাটীতটো আছোঁ, গুৱাহাটীতো ফুৰিছোৱে উম। মাজুলীও, মাজুলী গৈছিলো এবাৰ।
অ কেনেকুৱা লাগিছিলে জনাবাচোন?
মাজুলীতো মাজুলীতো বিখ্যাত সত্ৰ নগৰীৰ কাৰণে। সত্ৰ-সত্ৰ নগৰী বুলি কয় কয় মাজুলীক। নদীদ্বীপ বুলি কোৱা হয় ত তাতে বোৰ সত্ৰ মানে, তাৰ সংস্কৃতিবোৰ বহুত বেলেগ মানে সং
উম, হজ। অসমৰ সাংস্কৃতিক ৰাজধানী
ত' তাক মাজুলীক বহুত তাৰ বহুত কেইখন সত্ৰও আছে ইয়াতে। চাব কাৰণেও বহুত ভাল লগা, সত্ৰ উত্তৰ কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰ, আউনীআটী সত্ৰ।
হয় হয়।
বহুত কেইখনো সত্ৰ আছে, আৰু তাৰ গোটে তেওঁ মানে যে, আমি যেনেকুৱা মানে যেনেকুৱা মানে স্কুলত গ'লে বা মানে স্কুলত পোচাকযোৰ যেনেকে পিন্ধিব লাগে। তাত মানে সেইবিলাকলে ধূতি-চোলা মানে দেখাতে কিবা মানে বেলেগে নিচিনা লাগে। আৰু মানে সৰুৰে পৰা এটা মানে তাত তেওঁলোকৰ মাজত এটা সৰুৰে পৰা সংস্কৃ তি গঢ়ি লৈ উঠে মানে।
হয় হয়। অ' ঠিক কৈছা! এই তোমাৰ, শ্ৰীমন্ত শংকৰদেৱ
শ্ৰীমন্ত শংকৰদেৱৰ, হয়। আৰু বৰপেটাতো বহুত চাব লগা আছে দলোৱা দৌল, দৌলযাত্ৰা তাতে বহুত ভাল মানে, সেই দৌলৰ
আৰু আচ্ছা বাৰু তুমি এই আমাৰ অসমৰ যে হাফলং শুনিছা নে তুমি হাফলং ডিমাহা-
অ' শুনিছো শুনিছো।
সকলোৱে মানে এই বৰ্তমান তোমাৰ সামাজিক মাধ্যমত, মানে চলি আছিলে। হয় অলপ বিখ্যাত ঠাই হৈছিলে যে গৈছিল লে সকলোৱে।
হয় হয়, মই হাফলং যোৱা নাই। নাই, যোৱা নাই।
অ' ভালে মই তোমাৰ যোৱা নাছিলো কিন্তু, যোৱাৰ কথা ভাবি আছো। সেইকাৰণে তোমাক সুধিলো বোলো, যদি গৈছা অলপ জানি লওঁ। আৰু মানে মোবাইল, ফোনৰ জৰিয়তে আৰু মানে
অ' এইটো হয়, তাৰ দৃশ্যবিলাক এনে মই শুনিছো যে দৃশ্যবিলাক ভাল। তাৰ কাৰ্বি-আলং মানে অলপ পাহাৰীয়ালে পাহাৰীয়া ঠাই ন ত বহুত মানে চাই কিনে বহুতো মানে ভাল লাগে ।
আচ্ছা আৰু বাকী তুমি আহ এইটোতো গৈছাই চাগে বহুবাৰ আমাৰ অসমৰ কামাখ্যা মন্দিৰ যে ।
অ একদম কামাখ্যা বুলি এতিয়াতো অম্বুবাচী মেলাও হয় আছে।
অ আহিলেচোন ন।
অ এইটোৱে। অম্বুবাচী মেলা হৈছে।
চলি আছে বাকী তোমাৰ গুৱাহাটীততো ক'বই নালাগে আৰু বহুত বহুত বিলাক আছে
গুৱাহাটীতো আছে বহুতখিনি উমানন্দ মন্দিৰো আছে এনে গৈছিলে নে উমানন্দ মন্দিৰ।
উমানন্দ মই যোৱা নাই কিন্তু মই তোমাৰ সেই গৈছিলো নৱগ্ৰহ মন্দিৰ গৈছিলো। ম বহুত কেইখন মন্দিৰ গৈছিলো আৰু চিৰিয়াখানা গলো।
চিৰিয়াখানাতো এতিয়া এতিয়া বহুত বনাইও আছে এতিয়া নতুন নতুনকে বহুত।
উম
নতুন নতুন বহুতু এতিয়া মানে কিবা কিবা বনাই আছে ত।
অ কামাখ্যা মন্দিৰৰ বহুত ইতিহাস জড়িত হৈছে ন তুমি কিবা জানা নেকি ইয়াৰ বিষয়ে
কামাখ্যা মন্দিৰ। এনেকুৱালাম কব এনেকুৱাল নাজানো কিন্তু এ ৰাতিৰ ভিতৰতে বনাইছিল আৰু মন্দিৰটো। কামাখ্যা জোনটো তো হেৰি উ ন অ নৰকাসুৰে বনাইছিল হয় হয় তে তাৰপিছত এইটো কামাখ্যা মন্দিৰটো ।
আৰু কোন কোন মন্দিৰ গৈ পাইছ। পচ পিছে অসমৰ ভাল ভাল য'ত মানে চিনাকি
অসমৰ উ বালাজী মন্দিৰ। বালাজী মন্দিৰ গৈছো।
অ বালাজী ন। ম ভাল লাগিবৈ তাত অলপ মানে দক্ষিণাট্ৰ ফালৰ পৰা এনেকুৱা এটা অনুভৱ হয় ন তাত আছো যেন সেনেকুৱা
আৰু বখিষ্ট মন্দিৰ ।
হয় অ বৈশিষ্টয় মন্দিৰ আমাৰ ওচৰতে চোন।
বশিষ্ট মন্দিৰ যোৱা নাছিলো ভাল এই পানী আৰু চ'ৰ পৰা মানে বশিষ্ঠ মন্দিৰ আৰু মানে বহুত ভিতৰৰ পিনেও বহুত মানে ভাল জাগা আছে বহুত মানে
আৰু তাৰ প্ৰাকৃতিক সৌন্দৰ্যতো ধুনীয়া ন ৰাস্তা বোৰ ধুনীয়া ভিতৰত অলপমান যদি সোমাই যোৱা পাহাৰ ।
অ হয় দ ভাল । এ ভিতৰৰ পিনে বহুত মানে চাবলে তাতে মানে পানীৰ বহুত ভাল লগা আছে ভিতৰত যি মানে ভিতৰত সোমাই যাওঁ বশিষ্ট মন্দিৰত ।
অঁ! এতিয়াতো গৰমৰ দিনে আৰু মানুহবোৰ ভৰ্তি হ'ব তাত? উম যিহেতুকে পানীবোৰ চেঁচা। ভাল লাগে ন?
উম! হয়-হয় আৰু এনে তুমি আৰু ক'ত মানে কোৱাত এতিয়া আৰু
মই তোমাৰ আহ! মই গৈ পাইছোঁ, সিহঁত এইটো কি কয়? উম! সোণাপুৰ গৈ পাইছানে?
সোণাপুৰ! সোণাপুৰ যাই পোৱা নাই মই জুবিন ক্ষেত্ৰ।
অ জুবিন ক্ষেত্ৰ।
সোণাপুৰ নাই যাই পোৱা মই, মানে একবাৰ গৈছিলোঁ এনে কিন্তু ইমান মানে, ইমান মানে এনে ৰাস্তাৰ ফালৰ পৰা চাই আহিলোঁ, ভিতৰত মানে এ নগলো আৰু।
অঁ মই গৈছিলোঁ বাৰু, কিন্তু সোণাপুৰখন জানা সঁচা বহুত ধুনীয়া মানে ভিতৰুৱাটো। ভিতৰুৱা মানে ঠাইখিনি মানে তুমি যিমানেই দূৰলৈকে গৈ থাকিবা ভিতৰলৈকে সোমাই
উম! হয়-হয় মানে সেই মেঘালয়ৰ অলপ মান সিও পৰে ন। ত সেইকাৰণে বহুত ভাল লগা, আৰুটো আমাৰ কি কয়? হেৰি এনে পুৱামক্কা গৈছিলা নেকি? হাজোত যে পুৱাম
হয়-হয় মোৰ তাতে-তাতে, মানে ওচৰতে ঘৰ আৰু। মই গৈ পাইছোঁ।
অঁ!
তাতে মানে গোটেইকেইটা আছে আমাৰ হাজোৰ ঠাইখিনিত। অঁ একেলগে আছে তোমাৰ মাধৱ আছে, কেদাৰ আছে, পুৱামক্কা আছে, অলপ ভি ভিতৰত সোমাই যায় কিনে
ভাল লাগে ই ৰাস্তাবিলাক, বহুত মানে যাব লাগে, বহুত মানে-মানে ভাল লাগে তাৰ মানে-মানে বহুত উ প্ৰাকৃতিকভাৱে দৃশ্যবোৰ বহুত ভাল।
ভাল-ভাল অঁ
মতখিনি এবাৰ
আৰু কি গোটেইকেইটাত গৈ পাইছা?
অ যাই পাইছোঁ-পাইছোঁ।
অঁ! তাত কি কি আছে বুলি ক'লা?
হাজোৰ হয়গ্ৰীৱ মানৱ, পুৱামক্কা। হয়। কেদাৰো আছ ছে
উম!
ঠিক আছে আজি, ভাল লাগিল তোমাৰ লগত কথা পাতি।
হয়-হয় আৰু আমি বিষয়ত কথা পাতিম দিয়া পিছত। ঠিক আছে দিয়া, ভালকে থাকিবা দিয়া।